কি কৰি আছা?
লাৰু এটা দে
হেল্ল' অ শুনিছা নে?
হেল্ল' অ শুনিছা নে? অ মই শুনিছো তুমি?
শুনিছো শুনিছো।
অ অ কোৱা কি কৰিছা?
মই এই ফাৰ্মত আহিছিলো দানা পান অ মই সেই দানা পানী দিবৰ কাৰণে আহিলো।
উম উম দানা পানী দি আছা নে?
এ দিবলৈ আৰম্ভ কৰিম আৰু
বৰষুণ দিছে নে তোমালোকৰ ফালে?
বৰষুণ দিছে।
অ আমাৰ ফালেও ডবাপিতা দি আছে বৰ।
অ বহুত বৰষুণ দিছে অ।
অ অ তাৰপিছত পোৱালি ডাঙৰ হৈছে নে?
পোৱালি আধা কেজি তিনি পোৱা এনেকুৱা হৈছেগে আৰু।
অ অ অ।
তাতকে ডাঙৰ নাই হোৱা আজি এইবাৰ গৰমতটো বেছি যে গৰমৰ কাৰণে দানা পানীতো বেছিকে খাব নোৱাৰে।
অ
সেইটো কাৰণে
হব এতিয়া অকমান ঠাণ্ডা পৰিছে যে ভাল হ'ব আৰু।
অ এতিয়া বৰষুণ দিয়াৰ কাৰণে ঠাণ্ডা পৰিছে।
অ এই কিদিনত ভাল হ'ব, মই হেৰি ভাত বনাবলৈ লৈছো।
কি বনাইছা?
ভাত বনালো বাৰু হেই মচুৰ দালি বনাইছো বিলাহী তাত তাৰ পিছত আকৌ এইটো এইটো কি হেৰি চয়াবিন দিছো দালিত। তাৰ পিছত কুন্দুলি, আলু ভাজি পটল ফ্ৰাই কৰিম। তাৰ পিছত নেমু একল লৈয় আচাৰ একল লৈয় তেনেকে খাম আৰু।
বাপা ঐ ধেৰ তেতিয়া হ'লে।
উম। আইদেই ৰাতি হলে মানুহটোৱে দিনত ভাত পানী হেৰিকে কামৰ জেগাত খাই যে ফু্ং ফাংকে সেইকাৰণে ৰাতি ভালকে খুৱাও আৰু
অ ঠিকেই কৰা আমিও বৰ দিম। তো আমাৰ তেনেকেই যায় কিন্তু ৰাতি কিন্তু ভাল লাগিবই।
তোমালোকৰ চাগে আজি মাছ বা মাংস চাগে।
আজি আমাৰ মাছ আছে।
অ।
এতিয়া মাছে এ সৰু মাছে মাছ ধৰিছিলেগে ট্ৰেক্টৰ আহি- ছিলে টেক্টৰ আহোত তে সেই সেই টেক্টৰত উ তেওঁ হাল বাইদিওতে মাছ পালে আও। পাওঁতে যেনিবা হে উ ধৰি আনিছে এতিয়া।
কিহে দি ৰান্ধিবা?
এতিয়া কিহেদি মানে মইতো ফাৰ্মত আছোঁ। মায়ে বনাব নেকি? যদি নবনাই মই যাম এতিয়া ইয়াৰ পৰা ওলাই তাত ভাতৰ ওচৰত যাম।
অ ফাৰ্মত কেইটা বজাত সোমোৱা।
ফ্ৰামত এ সিহঁতৰ যেতিয়াই দানা পানী শেষ হৈ যায় তেতিয়াই দানা সোমাই দিওঁ।
অ অ অ
হেৰি বুলি কথা নাই অ এইটোৱে এইট এতিয়া যদি সৰহকৈ দি থওঁ তেতিয়া হ'লে আও পিছত ৰাতি উঠি দিব নালাগে আও যদি এতিয়া কমকে দিওঁ তেতিয়া আকৌ এঘাৰটা বাৰটা মানত কমি যায় তেতিয়া আকৌ উঠি আহিবলগীয়া হয়।
অ
এতিয়া এইবাৰ সৰহকে দি থৈ দিম আও এতিয়া ঠাণ্ডা বত- ত ইমান বৰ বেছিকে নাখায় আও।
অ টোপনি খতি হয় চাগে ন কষ্ট
হয় হয় প্ৰথমতে বেছি হয়। তিয়া বাও হৰি অলপ কমিছে আও ডাঙ- হোৱা লগে লগে কিন্তু হ'লেও চাই থাকিব লাগে ইহঁতক বেছিকে উঠাই মেলি থাক- দিলেও। তেতিয়া পানী দানাটো খাই থাকে বেছিকে শুই থাকিলে শুৱাতে আকৌ হেচা মাৰি ধৰে ন। সেইটো কথা
তাৰপিছত লৰাই পঢ়ি আছে না?
এ অকমান পঢ়িলে হৈ গ'ল আও কত আৰু ইমান পঢ়িব আও। অকমান টাইম পঢ়োৱাই আইতাকো পঢ়ালে তা- ময়ো অকমান লাগি দিলো তাছত আও নপঢ়ে। তাতে গৰম বন্ধ আৰু মোমায়েকৰ ঘৰত বুলি কৈ আছে এতিয়া কি হয়। উম।
খেতি উঠা পিছত লৈ যাবা আও।
তাকে তাকে ভাবি আছো কি হয় জানো। পাওঁগে নে নাপাওঁগে যোৱা সময়হে কব আৰু এতিয়াই দা কব নোৱাৰোঁ। উম
তাকেহু
সময় টোৱে কব আও।
বেছি দিন নাই নহয় খেতি চেতি সেই কৰা পিছত আও পাৰি আও যাব।
পানী সেই
এতিয়া সেই
খেতি উঠাৰ পিছতে যাম বুলি ভাবি আছোঁ।
পুখুৰীত মাছ দিছিলা নে?
পুখুৰীৰ মাছ দিছো এবাৰ ডাঙৰ হৈছে মাছ।
অ ধৰিছা নে নাই ধৰা
বৰশী টোপাও মাজে সময় সেইদিনা মাছ ধৰি পেলাই চন্দা এটা খোৱা হ'ল
অ
চন্দাবোৰ ডাঙৰ হৈছে বাৰু দেৰ কেজি মান হৈছ- অহ
অ আমাৰ যোৱাবাৰ দিলো চৌধ তেৰ কেজি মাছ এটাও খাবলৈ নাপালো ভালকে।
অ
গুৰি কিবা কিবি পুখুৰীত আছে যে পানী কাউৰীৰ পৰা ধৰি লও খাই পেলাই আজৰি হৈ মানুহ হলে মানে মানুহ খোৱা দিনলৈ আমি নাপাৱে হেদি খাই মেলি আজৰি হৈ যায়
অ
অ আমাৰ পুখুৰীটো মানে হেৰি যে বাঁহনি কাষত যে বৰ দিগদাৰ
অঁ গুৰিবোৰ আহি যায় আকৌ
আহি যা অ বাহনী কাষৰ পুখুৰী হলে বেয়া উম নেওলপ পা ধৰি লয় আছে নহয় এতিয়া হাঁহ পুহিব পাওঁ হাঁহ, মুৰ্গী, কইলা এতিয়া এৰি দিব নোৱাৰো তোমাৰ ডাঙৰ ডাঙৰ গুৰি আছে
সাপ আছে ভয় লাগে সেইকাৰণে সেই এ গৌ চৌকে তেনেকে সেই কৰি আছো আৰু
উম উম
এতিয়া কঠীয়াও এৰি দিব নোৱাৰি কঠীয়া আনি খাই পেলাব নহয় ছাগৰ হেৰি হলে হাঁহ হলে কোমলীয়া পাতবোৰ খুব খাই সেইতি তোমাৰলোকৰ হাঁহ চাহ আছে নে
হাঁহ আছে বাও দুটা
অ অ মতা নে
হাঁহ বেছি নাই হাঁহ দুজনীয়ে আছে কণী পাৰী আছে উমনিতহে বহা নাই কেলে জানো
কণী বেছা নে খোৱা অ কি
কণীৰ খাওঁ বেচোঁ
অ
তেনেকুৱা কৰি আছো আৰু এতিয়া সেই উমনিত বহা উমনিত বহা হলে উমনিতে দি দিলো হয় মৰিলে অক এতিয়া মৰিছে অকণ
উমনি দিলে সেই ভাল আৰু এই এতিয়া এতিয়া বাৰিষা উমনি লয় নহয়
সেই গ'ল লয় আমাক কেজনীয়ে লোৱা নাই কেলে লোৱা নাই জানো কিয় কাৰণে
তাকেহে কিছুমানে
আমাৰ
সেইকাৰণে সুধিছো তাৰ পিছত হে পোৱালি কিমান দিনত ডাঙৰ হব ডাঙৰ হয়
পোৱালি পঞ্চল্লিশ দিনত এতিয়া গৰম কাৰণে চল্লিশ দিন, পয়ত্ৰিশ দিনত লৈ যায় কৰ ওজন মানে এতিয়া উ সেইবোৰ সেই হয় কুইন্টেল চিষ্টেম হয় ভেৰাইটিজ কে হেৰি কৰে আৰু এইবোৰ এনেকে এটাৰ ওজনকে নিনিয়ে। উম গোটেইখিনি দহটা মিলাই পেলাই যিটো ওজন হয়। সেইটোৰ ওপৰত যায়, কুণ্টেল চিষ্টেমকে গুচি যায় আও। সেইটো কোনোবা আগৰ বেজটোত লাভ ইমান নহ'ল আমাৰ বেমাৰ এটা লাগিল। বেমাৰৰ কাৰণে ৰিজাল্টটোও বেয়া হ'ল
এ গৰম দিনত এনেকুৱা হয় অ
উম এইটো বেস্তটোতো ৰিজাল্ট বৰ ঠিক নহ'ব যেন পাইছো টান কেলে এ সেই কাৰণে বেমাৰটো লাগি গ'ল, সৰুতে লাগি গ'ল বেমাৰটো।
অ', অ', অ'। ধৰিব নোৱাৰিলা মানে। কিবা কিবি খুৱাইছা নে ঔষধ-চৌষধ কিবা?
এতিয়া মেডিচিন দি থকা হৈছে, প্ৰথম অৱ ধৰিবই নোৱাৰিলো সিহঁতৰ যে সেই বেমাৰটো লাগি আছে বুলি, আও আমি নতুন বিশেষকে। ইমান নাজানিলো, সিহঁতৰ যে বেমাৰ
কিছুমান পোহা বিলাকক সুধিবা চোন, সুধিব লাগে।
উম তাকেই, সেইবোৰ এতিয়া এতিয়া সুধি মেলি গম পাইছো আৰু বুজি পাইছো।
উম, আও এবেজ হাপবেজ হোৱাৰ পিছত তোমালোকৰ হেৰি হ'ব আও, জনা হ'ব আও, নতুনে বুজি নোপোৱা ন।
নতুন আও বুজি নাপাওঁ।
আমাৰো প্ৰথম কয়লাৰ এশ মান পুহিছিলো।
উম।
তাৰপিছত ডাঙৰ হ'ল, বেচিলো। তাৰ পিছত খুব দানা খাই, এই আমি একদম হেৰিয়ে হৈ গৈছি ল বৰ দিগদাৰ পাইছিলো। দানা কিনি-কিনি অন্তৰেই নাপাওঁ, কোম্পেনী নহয় যে আমাৰ নিজৰ চ নিজচাকে খুলিছিলো।
অ'।
পিছত চাৰিটা-পাঁচটা মান আছিলে, তাৰছত আকৌ শহুৰ দেউতা পেচাৰ ষ্ট্ৰোক হ'ল।
অ'।
কয়লাৰ কিটা আছিলে তাৰছত থৈছিলো, তাৰপিছত আকৌ উম বেমাৰী মানুহ এজন ঘৰত থাকিলে বেয়া লাগে যে, চিয়ৰ-বাখৰ কৰি থাকে। তাৰছত সেইকাৰণে বেছি দিলো। বেছি দিয়াৰ পিছতে আও কয়লাৰ-চয়লাৰ একো পোহাই নাই, মন যায় পুহিবলে।
উম।
অ', পুহিবয়ে লাগিব ছোৱালীজনী অকণমান ডাঙৰ হ'বলৈ চা বাট চাই আছো, ডাঙৰ হ'লে তেতিয়ালে পুহিব পাৰিম আও।
তাকে।
উম, আপনি আৰু ধেই ইফালে বৰ দিগদাৰ। উম, লৰা-লৰাকেইটা কি হেৰি ভাতেহে খাই আৰু ন?
ভাত, অ'।
কিবা হৰ্লিক্স-চৰ্লিক্স খাইনে?
হৰ্লিক্স আ সি সি তেনেকে হৰ্লিক্স নাখায়, বৰ ভাল নাপায় হৰ্লিক্সটো।
অ', বৰ এই ফাষ্টফুড বস্তুবোৰ নোখোৱাবা।
উম তাকে, তাক আমি ওটছ দিওঁ।
অ'।
আমাৰ ছোৱালীকো বাৰু তেনেকে দিওঁ বাৰু।
উম।
যিটি বস্তু নাখায় বাৰু, ভাত কেইটামান খাবলৈ মন কৰে কেতিয়াবা।
অ'হ
সেই নহ'লে।
পাছত আৰু মাজতে ফিট ভিমৰ বস্তু দিছিলো।
অ', সেইটো কেইবছৰ হলে খোৱাই?
সেইটো আ খাই খোৱাতো কিন্তু হেৰি, দামবোৰ বেছি থাকে অকণমান
উমঁ।
এ'
সেইটো সেই উমঁ ল'ৰাটো কেইবছৰ হ'লে খোৱাই ল'ৰাটো বা ছোৱালীজনী?
সেইটো হেৰি লৈ আছে উমঁ মানে তা'ত- চালে ওলাই যায় আৰু কেইবছৰৰ পৰা কেইবছৰলে।
অ অ অ কেইবছৰ পা কি- কেইবছৰলে ওলাই যায় মানে ন।
অ সেইটোত চালে গম ওলাই যায় আও। তেতিয়া সেই হিচাপত আনি দিলেই হৈ যায়। এইটো উ উম দু তিনি বছৰ নে দুই বছৰৰ পা পাৰে নেকি দুইবছৰ। বা পাঁচ বছৰ ছবছৰলৈকে এনেকুৱা খোৱাব। পাৰিলে ভাল মানে মোঅ সমৰ্থও নোযোৱেগৈ সেইটো পেকেটটোত থাকে দুশ গ্ৰাম নে কিমান তাতেই। পাঁচশ কিমান পৰে, আহ এইটো কাৰণে।
উ'ম, উ'ম।
ঠিক আছে তেতিয়াহ'লে।
আ'হ।
ঠিক আছে তেতিয়াহ'লে হব হ'ব বাউ অ, অ, অ, অ, অ। পিছত লগ পাম অ উম উম হ'ব ভাত খাবলে যাম।
অ মা ভাত।